হেল্ল' ক শুনিছো?
বা আৱাজ দাল কি আহিছে বে?
তু কি তহঁতৰ ঘৰৰ কি বৰষুণ দি আছে নেকি তহতঁৰ পিনে? আবাজটো তেনেকুৱা আহিছে।
এতিয়া ঠিক আছে?
কি কৈছ?
এতিয়া ঠিক আছে?
অঁহ এতিয়া ঠিক আছে ক?
উমঁ। ভাত-পানী খালী?
ভাত - পানী খালো বাও, তই খালি?
খালো খালো খালো।
বৰষুণ দি আছে নেকি তোনটৰ পিনে?
বৰষুণ ইয়াত নে দিব আৰু, তহঁতৰ ফালে দিছে নেকি?
নাই অথনি দিছিলে বাৰু কিন কিনাইছিলে বাৰু, এতিয়া বাৰু নাই দিয়া?
আমাৰ ফালে তেনে দিব আমাৰ ফালে দিব এইজাক ভালকে।
এজাক ভালকে মানে কিয় কি এজাক ভালকে দিব বুজি নাপালো?
তহঁতৰ ফালে দিছে যে আমাৰ ফালে দিব আৰু সেইটোৱে কৈছোঁ আৰু। বতৰটো দিনৰ পৰা বেয়া কৰি আছিল মানে।
নিদিয়ে।
ৰাতিপুৱা সময় কণত দিব যোন সময় মানুহৰ কাম থাকে ক'ৰবাত যাব লগা থাকে সেইখন সময়ত দিব, ৰাতি নিদিয়ে।
ৰাতিপুৱা দিলে ভালেই পাওঁ বাৰু, মৰ্ণিংটো ভাল আহে।
হুম উম, মানুহবিলাকৰ যে কামবোৰ এনেই যায়?
কি এনে যায় কাম থকা মানুহে যাবই লাগিব বৰষুণ দিয়ক, বতাহ দিয়ক, ধুমুহা দিয়ক?
অ তোন তো বায়ে পঢ়ি আছে নে?
মোৰ নিজৰ বাই চাকৰি কৰি আছে এতিয়া।
অ।
নুপুৰবাই চাকৰি কৰি আছে।
ক'ত কৰি আছে?
দৌৰিঘাট।
কৰ কৰ?
দৌৰিকা দৌৰিকা?
অঁহ, ঠিকে আছে যেন্তে।
নিজৰ বাই, মই স্কুলৰ দিনৰ পৰাই টিচাৰ হৈ আছে বা।
অ গভমেণ্ট স্কুলত কিন্তু টিচাৰ হ'লে কিন্তু বহুত ফাইদা আছে গম পাইছনে নাই?
মোৰ নিজৰ বাই আকৌ গভমেণ্ট স্কুলৰ টিচাৰ হয়।
গভমেণ্ট?
উম।
অত তই মই দেখোন গভমেন্টত সোমাই যাব পাৰ টিছে টিছে হেৰি মাষ এইটো কি টিচাৰ পোষ্টত।
তেট দিব লাগিব তেট।
হিঙাৰ আকৰ তেট কি আকৌ এইডাল।
উম এইটো এনে ভৰাই দিব।
এনে কি, কোৱালিফিকেশনৰ হেৰি চেৰি চব দি দিম।
প্ৰথমতে ডি এল এড পঢ়িব লাগিব। তাৰ পাছত তই পঢ়িব লাগিব টেত টেষ্টতৰ একজাম দিব লাগিব, তাত যদি পাৰ্চেন্টেজ ভাল হয় তেনেহ'লে পাবি আৰু।
উম, পাৰ্চেণ্টেজ কিমান লাগে?
ছেভেণ্টি প্লাছ ফাইভ ছেভেণ্টি ফাইভ প্লাছ লাগিব।
মই যে যেতিয়া কথা এটা ক'লো হা মই দিলো তেট ঠিক আছে
উম।
ভাবিলো মই ছেভেন্টি পালো বা ছিক্সটি নাইন। পালো তেতিয়া
উম সেইটো কাট ও ওব দি, কাটঅফৰ লগত দিফেন কৰিব লাগিব তোক এতিয়া কথাটো কৈছোঁ। চব চব বছৰে বেলেগ বেলেগ কাট অফ মাৰে মানে ধৰি লও এই কাট অফ মানে কি তোমাৰ ধৰি লও এ ছিক্সটি পাৰ্চেন্টৰ পৰা ওপৰত যিমান পাৰ্চেণ্টেজ পাইছে সিয়েই পাছ হ'ব।
উম।
যদি তলত পাইছ তেনেহ'লে কম হ'ব সেইটোৱে আৰু নাপাবি আৰু তই আৰু লিষ্টত নাম নাহিব।
কিন্তু বহুত মানুহে জান পইচা দি পেলাই লয় ছিটটো?
আজিকালি নোৱাৰো, আগতে পাৰিছিলে আজিকালি আজিকালি কৰপচনটো কৰিব নোৱাৰো। চৰকাৰখন বদলি গল যে।
উম, নকওঁ আৰু এতিয়া।
কিয়?
আফ্ৰিকা কি আমেৰিকা নে ক কোন জেগা ৰ দেখিছানে নৰেন্দ্ৰ মোদীক যে হেৰি কৰিছে যে ইণ্ডিয়া মানুহে আহিবলৈ মানা কৰিছে যে?
উম।
ক'ত আছিলে?
এই হেৰিতে উম
কিয় কি কৰিলে? মানে মই বুজি নাপালো কেছটো?
এ মানে কি অষ্ট্ৰেলিয়া বুলি নহয় তোমাৰ বাহিৰৰ দেশবিলাকত মানে কি ধৰি লোৱা ইণ্ডিয়ান মানুহবিলাক গৈ ইণ্ডিয়ান কালচাৰটো মানে কি আমাৰ অলপ ফূৰ্তি ফাৰ্তা ধৰি ল‌ওক
অ।
ত' সিহটোৰ কালচাৰটো যেনেকা নহয় সিহটো পিচ আৰু সিহতে আমাৰ ইণ্ডিয়ান মানুহবিলাকে বৰ লেতেৰা কৰে।
সেইটো হয় বাৰু।
সেইটো কাৰণে সিহতে মানে প্ৰটেষ্ট কৰিছে যে যুনে থাকিবলৈ আছে থাক এইবিলাক অসভ্যালি নকৰিবি, আমাৰ ৰোল মতে চলিব লাগিব?
সেইটো বাৰু ঠিকে কৈছে, আমাৰ ইণ্ডিয়া মানুহেক কিয় ইমান লেতেৰা?
সেইটো কেনেকে জানিম তই কচোন এতিয়া ছোৱালী?
হুম মুদিক মাৰিব লাগিছিল নে নামাৰিলে যে ভগৱানৰ কৃপাত।
মুদিৰ বয়স হৈছে আৰু তাৰতো গাত একোৱেই নাই।
তাইক অ ন ৰচন হেৰি অ এইটো টু থাউজেণ্ড টুৱেণ্টি ছিক্সত হেৰি হোৱা কথা নাছিলে বিহু এইটো
অ হ'ব এইবাৰ শুনিছো কিবা আহিব দেল্লী লৈ যাওঁ বুলি।
অঁ মোক জনাবিচোন?
জনাম দে।
মোক পাই মই পাৰ্টিচিপেট কৰিম বাৰু সিবাৰ কৰিব নোৱাৰিলো।
উম হ'ব উম। এইবাৰ পইচা নিদি পইচা নিদিব চাগে এইবাৰ?
কিয়?
ডেলি দিব না পইচাটো খৰচ হব দিব চাগে কম দিব সেইটোৱে আৰু। আগৰ নিচিনা নিদিয়ে, নিব যে সেইটোৱে ডাঙৰ কথা।
সেইটোৱেতো কৈছো নিব যে এইটোয়ে বহুত ডাঙৰ কথা দেচোন।
উম।
কিন্তু কবি দে মোক পাহৰি নাযাবি।
উম উম।
তই চব গম পাবিয়ে?
কামিচ ন প ম
তহঁতেই বাৰ হেৰি নকৰিবি জানো ছোৱালী চিলেক্ট নকৰিবি জানো?
উম।
অ, মোক চিলেক্ট কৰি ল'বি হা তাতো কোনোৱে নাচায় ন? কোনে কি নাচিছে?
চাহ আৰু বুলো পাচ কৰিছে।
নহয় নহয় মানে হেৰিত একে ফাইনেলত নাচাইতো আৰু কোনে কি নাচিছে?
ছোৱালীবিলাক মানে চাই, ছোৱালী মানুহবিলাক নাচে লাগে ন আমাৰ আমাৰ ঢোলীয়া বিলাকে ইমান প আমি ষ্টেট বিলাকে
গম পাইছো কিন্তু তু তাক কিন্তু টিভিত নেদেখিলো দেই দুখ লাগিলে।
নিদি ম আহ আমি আ আমি হেৰি থাই আছো না আমি এইফালে আছো।
কোন পিনে?
আমি তোমাৰ এ থা থাৰ্টি কিমান মানে আমাৰ ওপৰত হেৰি দি দিয়া আছে।
এইবাৰ কিন্তু কবি দেই।
কম কম কম।
এইবাৰ মই নাচিম, এইবাৰ মই নাচিবই নাপালো বাই নাচিম নাচিমকে, কি হল নাজানো? কিবা এটা হৈছিলে?
নাছিল নাছিলান দে েনন ল
কি তই মোবাইল চাই আছ?
উম, নাই ষ্টেটাচ এতা আহিছে এইবোৰ লগৰবোৰটাই।
এক মাত হৈ আছে দেখোন একেবাৰে।
এতিয়া শুনিছ?
শুনিছোঁ ক, কবি দেই পাহৰি নাযাবি কিন্তু?
কম দে।
অ' পাহৰি - চাহৰি নাযাবি কিন্তু আকৌ।
অ
আহা মই এবাৰ নাচিম, পইচা পালে দি দিলে দিব নিদিলে খালি দিল্ল ডেলিলৈ যাম আৰুপাক।
ভাল লাগিব।
এ, পইচা দিবি অ কিয় নিদিব, নিদিয়াকে থাকিব নেকি এম
ত মানুহটোত ভালকে কৈচোন ভালকে আহিছে খালি মানে কেনেকুৱা জান স্পষ্ট ধৰ অহা নাই।
পইচা দিব কিয় নিদিব, খালি কমকে দিব সেইটোয়ে।
এই হ'ব দে কমকে দিলেও কোনো কথা নাই খালি মানে যোৱা খৰচা তাতো এনে বেছি হ'ব ন তা
উম। উম উম।
সেইটোহে লাগে সঁচাকে নিব জানো?
নিব কিয় নিনিব?
তই মোক কবি কি নোক পাহৰিছে নাযাবি?
নাযাওঁ।
কিন্তু এটা কথা আকৌ এইবিলাকত নাচিব পাৰি মন যায় কিন্তু মানে কি এই ৰ'দ গালত যে নোচোৱাই জেগা ক'লা হৈ যাওঁ।
উম।
বাকী প্ৰব্লেম নাই, বাকী প্ৰব্লেম নাই যেন? যেনে তেনে বগা হৈছোঁ আকৌ ক'লা কিয় হ'ম?
টোৰ মতাটোৱে চাবেইটো ক'লা হলেও বগা হলেও।
যিয়েই নহওঁক। বগা মেইন কোলাটছে কিমান কষ্ট কৰো জানো ৰ'দোত
ব বগা বগা হলে কি হ'ব নো।
বগা হ'লে একো নহয় বাট মোৰ মানে কি আৰু মোক মানে বগাতে লাগে আৰু মোক। অপিনিয়নৰ মতে।
বগা হৈ লাভ নাই ছোৱালী।
তেনে কি হয়। আফ্ৰিকান নিচিনা তিক তিকিয়া কলা দাল হও চাই নিচিনাকৈ আন্ধাই মুন্ধাই দেখিব নোৱাৰা নিচিনা।
উম আন্ধাৰতো দেখিব কিয় লাগে কি কৰিবি তই।
চুৰ বুলি ভাবিব মোক আন্ধাই মুন্ধাই যদি দেখি নাপায়।
কিয় তু চুৰ কৰিব গ'লে চুৰ বুলি ভাবিব চুৰ নকৰ নহয় কিবা।
নাই আজিকালি মানুহৰ কথা ধৰিব নোৱাৰি চ মই মানে সেই কাৰণে কলো আও বগা মেইন।
নাজানো তোক কিয় ভাল পাওঁ আৰ
মোৰ, মোৰ ভাল লাগে বগা
ন দে
মই কিমান কষ্ট কৰো জান দিনটোত, একো নকওঁ বাৰু মুখত। খালি মানে কি আৰু ঘৰৰ পৰা নোলাও বাছ বগা হবলৈ কাৰণে ৰ'দত নোলাও একেবাৰে। আৰু আমাৰ ঘৰৰ মানুহখিনি কেনেকুৱা ৰ'দত ওলাব নিদিয়ে কলা হও বুলি। বাহুণতে ৰ'দ চবে
তুই যে চুলি তই যে চুলি যে ৰং মাৰিছিলে কিয়?
এনে
কিমান লৈছিলে?
তিছ টকা।
খি ক বে
অ কিয় কি বুলি ভাবিছিলি দুখ চুখ লৈছে চাগে ন।
অ নহয় ম যে ঢেই পইচা লৈছে নেকি।
সেই ঘৰতে কৰিছোঁ মই নিজেই কৰোঁ কালাৰ
সেই কালাৰটো ভাল লাগে দেই মানে ছোৱালীবিলাকে কৰিলে।
চবকে চোন নকৰে আকৌ এইড
সেইটো কালাৰ লগত আকৌ হেয়াৰ হেয়াৰ কাটিংটো সেইটো হ'ব লাগে ধৰিল ফি টাইপ বি টাইপটো যে ভাল লাগে মোৰ। অ সেইটো বাটাৰফ্লাই টোও ভাল লাগে ধুনীয়া লাগে।
মল একেবাৰে যেতিয়া মই নিজে এবাৰ লগাইছিলোঁ।
হুম।
গোটেই মোৰ দালত লগাই দিছিলে কি এই য়াক খিনি যে মুৰ্গী ঢোতটো যে ৰঙা থাকে যে সুই তেনেকুৱা ৰঙা হৈ গৈছ- ৰ'দত মই একে যাবই নোৱাৰোঁ চবেই মোকে কে কে কেনেকে হাঁহে।
তাইছত
তাৰ পিছত ধুই ধুই একে চাবোন মাৰি মাৰি মাৰি মাৰি চেম্পু মাৰি মাৰি তাছত কমিয়াইছোঁ। এইবাৰ আকৌ ধুনীয়াকে তলত লগাইছো ওপৰত নাই লগোৱা লাজ পালো মই এইবাৰ।
তই পাৰ্লাৰ লগাই লগাব কিয় নাযাওঁ নিজে যে কৰিব যাও।
সেই পালাৰত দুশ টকা লয় আৰু দুশ টকা মোক এনে খৰজ কিয় কৰিম ক ঘৰত যদি পাৰোৱে লগাবলে। এ নহয় মই ভাবিলো নিচাটো কালাৰ বহুত ভাল হা। মই ফাৰ্ষ্ট ফাৰ্ষ্ট লগাইছো মই মইছো কালা নধৰিব চাগে ইবাৰটো নিচিনা মানে মোৰ কালা নধৰিছিলে ভালকে। মই কৈছো কালাৰ নধৰিব চাগে সেইকাৰণে লেপি লেপি একে আগটোতে একে লেপি লিপ লপি লিপি এনেকুৱাই লিপ দিলে একেবাই ওলাবই নোৱাৰোঁ একে দূৰ পৰাই জিলিকি যাও মই। মোক চবে গম পায় মই বুলি, চ টোৱে জানে আৰু মই ওলাইছোঁ বুলি। মোক যে বিশ্বাস কৰিব মই যদি ৰাস্তাত ওলাই যাওঁ আগতে টিউশন কৰিবলৈ?
উম।
টেম্পু পৰ্যন্ত মানুহ যোন বহি আছে চবেই চাই চাই যায় মোৰ মূৰতো।
উম।
একে ৰঙা হৈ থাকে একে, মুৰ্গী ঠোঁটটোৰ নিচিনা?
হুম হুম হু হু হু। তাকে দে এনে এনেই কালা খোবা কৰি মৰিছো।
নাই পিছত মানে ট্ৰিকটো জানিলো পিছফালে কৰি দিছোঁ এইবাৰ।
উ চি হী ইউৰি ই ইউটিউবৰ পৰা চাগে ঠিক শিকিলোবি তই?
নাই শিকা সেই ইউটিউবৰপৰা নিজে কৰিছো মই। একোৱেই চোৱা নাই মনে কি জানো ক ৰ মইছো ৰংডাল নধৰিব চাগে আৰু মই নাজানো ন নিচা নিচা ৰংটো ইমান বুলি।
উম।
প্ৰথম লগাইছো একে মানে পুৰা ধু একে বে মাথাত তালু সেইখনৰ ওচৰতে পুৰা লেপি লেপি লগাই দিলো মানে।
যিমান আছিলে, বেছি ৰং ধই গ'লগৈ।
উম।
এই ব্ৰাউন কালাৰ মাৰিম।
এ ৰঙাটোৱে ভাল লাগে।
ৰঙা ডাল কিবা মাৰিম ক ৰঙা ডাল মাৰিমে অশান্তি ল অ অৰেঞ্জ কালাৰ মাৰিলো নেকি?
উম নামাৰাবি এইটো এইটোয়ে ভাল লাগে, এই আমাৰ এই এ তেজপুৰৰ ইনফ্লুয়েঞ্চাৰ জনে মাৰে চাবিচোন ৰেড কালাৰটো?
কোনজনী বা?
চাপৰকে ক্ষীণকে ছোৱালীজনী?